শুনিছা নাই
শুনিছোঁ শুনিছোঁ মোৰ মাতো শুনিছা নে
উম শুনিছোঁ শুনিছোঁ কি কৰি আছা।
এয়া তোমাৰ ভাত- পানী খালেও খাই বই ন ৰাস্তা ফালে অকমান ওলাই আহিছোঁ খোজকাঢ়ি দিছোঁ।
অ অ ভালে কৈছা ভালে কৈছা।
উ
উম মই তোমাৰ সেই ৰাস্তা ফালে মইয়ো ওলাই আহিছিলোঁ ৰাস্তাৰ ফালে অকণমান। বাকী ভাত-পানী কিহে খালা।
ভাত-পানী তোমাৰ মাংস অকমান আনিলোঁ মাংসই খালোঁ।
অ অ অ মাংসই খালা নেকি।
উম! উম!
ভালেই কৰিলা বাৰু এই তাকে মানে কথা এটা হ'ল নহয় গম পাইছ নাই। মোৰ মানে একদম ইম্পৰ্টেন্ট কথা এটা আলোচনা কৰিবলগীয়া আছিলে মানে পতককে
অ কোৱাচোন কোৱাচোন হয়
মানে তোমাৰ এই এতিয়া যে তোমাৰ আজিকালি তোমাৰ যিসমূহ উঠি অহা ল'ৰা -ছোৱালী বিলাক। ল'ৰা -ছোৱালী বিলাকে কি কৰে গম পাইছানে তোমাৰ এই যেতিয়া তেওঁলোক অ তেওঁলোকৰ পিতৃ -মাতৃ যেতিয়া ডাঙৰ হয় মানে মাক বাপেক যেতিয়া মানে বৃদ্ধ বয়স হয়
হয়
বয়সত কি কৰে গম পাইছানে সেই ল'ৰা- ছোৱালী হ'লে তোমাৰ সেই মাক -বাপেকক তোমাৰ নিমেলি তোমাৰ বৃদ্ধাশ্ৰমত যে থৈ আহে
হয়।
সেই তাৰ ওপৰত মোৰ অকমান পাতিবলগীয়া আছিলে
অহ, বৰ ধুনীয়া বিষয় এটা লৈছা বাৰু ঠিকেই আছে।
মানে তোমাৰ শুনা- শুনিবা দেই এতিয়া
অ', - অ',
এজনী মাতৃ আৰু এজন পিতৃয়ে তোমাক কি কৰে আমাৰ সৰুৰ পৰাই কি কৰে তোমাৰ নিজৰ ল'ৰা -ছোৱালীহতক ভালক ভাল হওঁক বুলি তোমাৰ ভালে থাকক বুলি কি কয় সৰুৰ পৰা তোমাৰ ডাঙৰ -ডাঙৰ- দীঘল কৰে হয় -নহয় তোমাৰ সৰুৰ পৰা তোমাৰ আহ, তোমাৰ গু -মূত, ধোৱাই মেলি তোমাৰ ইমান ডাঙৰ -দীঘল কৰা হয় নহ খুৱাই- বোৱাই তোমাক ইমান ডাঙৰ -দীঘল কৰিছে এতিয়া ইমান ডাঙৰ কৰি দিলেগে হয়- নহয় তাৰ পিছত যদি তুমি যদি সেই পিতৃ- মাতৃক যদি তুমি একেবাৰে বৃদ্ধ বয়সত যেতিয়া পিতৃ- মাতৃয়ে তোমাৰ কাম চাম কৰিব নোৱাৰা হ'বগে তেতিয়া যদি তুমি সেই পিতৃ- মাতৃক যদি তুমি বৃদ্ধাশ্ৰমত থৈ আহাগে তেন্তে সেইটো-সেইটো এটা কিমান বেয়া অপৰাধ কিমান ডাঙৰ
হয় -হয় সেইটোয়ে আচলতে এটা মহাপাপ
সেই অহ সেইটো এটা পাপ - মহাপাপ। এতিয়া তুমি সেইটো এতিয়া মোৰ কথাটো কবলৈকে বেয়া লাগিছে গম পাইছা নাই গতিকে তোমাৰ তুমি ভাবাচোন তোমাৰ তুমি যদি বা তুমিয়ে যেনিবা এজন পিতৃ হয় নে নহয় তোমাক যদি তোমাৰ সন্তানে তোমাৰ যে তুমি ইমান ডাঙৰ দীঘল ইমান কষ্ট কৰি সৰুৰ পৰা তোমাৰ তুমি গু, মূত, ধুৱাই- খুৱাই -বোৱাই তুমি ইমান ডাঙৰ দীঘল কৰিলা হয় নহয় তাৰপিছত যদি তোমাক যদি তোমাৰ পুত্ৰ তোমাৰ সন্তানে যদি তোমাক নিমেলি এটা সময়ত যদি বৃদ্ধাশ্ৰমত থৈ আহেগৈ হয় -নহয় সেইটো তোমাৰ কি তোমাৰ নিজৰ কিমান দুখ লাগিব তুমি ভাবাচোন এবাৰ।
হয় -হয় হয়।
গতিকে সেইটো আচলতে বহুত এটা দুখ লগা কথা গম পাইছা নাই। এতিয়া আচলতে এনেকুৱাটো কৰিব নালাগে গম পাইছা নাই একেবাৰে
বেয়া অ
এই তোমাৰ আমাৰ- আমাৰ মা -দেউতাই কিভাৱে গম পাইছা নাই মানে তোমাৰ আমি- আমি এতিয়া যেনেকৈ আ ল'ৰা- ছোৱালীকেইটাক ডাঙৰ দীঘল কৰিছোঁ
হয়।
এতিয়া যেনেকে ইমান প্ৰতিপাল কৰিছোঁ তেনেকৈও এতিয়া আমাৰ সময় আহিব গম পাইছানে আমাৰ আমি যেতিয়া বৃ দ্ধ বয়স- বয়স হ'বগে আমাৰ আমি যেতিয়া কাম কৰিব নোৱাৰা হম তেতিয়া আমাৰ- আমাৰ ল'ৰা-ছোৱালীয়ে আমাক খোৱাব। পিন্ধাব আমাৰ শুশ্ৰূষা কৰিব আমাৰ দেহ ভাল কৰিব তেনেকে বুলি ভাবে।
ভাবে- ভাবে নিশ্চয় ভাবে।
আৰু তোমাৰ সেই বৃদ্ধ বয়সত যদি তুমি অ' মা -দেউতাক যদি তুমি ভালকৈ ৰাখিব পাৰা গম পাইছা নাই সুখেৰে যদি ৰাখিব পৰা তেনেহ'লে তাতকৈ আৰু আশীৰ্বাদ নালাগে আৰু
নালাগে- নালাগে, হয় - হয়।
এতিয়া তোমাৰ সেই তেনেকুৱা বয়সত গম পাইছা নাই বৃদ্ধ বয়সত কি হয় এতিয়া মাক বাপেক বিলাকৰ মানে যিহেতু বৃদ্ধ হয় নহয় নহয় জানো বয়সটো বাঢ়ি আহে, এতিয়া তোমাৰ কি গম পাইছা নাই তোমাৰ এটা সৰু কেঁচুৱা আৰু তোমাৰ এজন বৃদ্ধ মানুহ বা বৃদ্ধ বুঢ়ী মানুহ গম পাইছা নাই এজন বুঢ়া মানুহ আৰু বুঢ়ী মানুহৰ তোমাৰ ব্ৰেইনটো একেই মানে। মানে তোমাৰ যেনেকে কেঁচুৱাএটাও একো কথা বুজি না পায় সেই সময়ত তেনেকৈ মানে সেই এজন ই বুঢ়ী মানুহ বা এজন বুঢ়া মানুহেও তোমাৰ সেই ইমান বয়সত কথাবিলাক তোমাৰ ভালকৈ বুজি পাব নোৱাৰে মানে মগজু যিবিলাক শক্তিবিলাক শক্তিবিলাক কমি আহে
কমি আহে কমি আহে
চিনি নাপায় গম পাইছা নাই কথাবিলাক পাহৰে মানে তোমাৰ বহুত প্ৰব্লেম হয় সেইটো কাৰণে মানে সি সেই বৃদ্ধ বয়সৰ লোকসকলক তোমাৰ এই সৰু সৰু কেচুৱাবিলাকৰ লগত তুলনা কৰা হয়
হয় হয়
গতিকে সেই সময়ত তোমাৰ ধৰি লোৱা আমাৰ মা দেউতাইতো যিহেতু বৃদ্ধ বয়স নহয় জানো বৃদ্ধ বয়সততো তোমাৰ অ কিছুমান কথা কথা কবই আৰু হয় নহয় হয় কিছুমান কথা যিহেতু বুজি নাপায় নহয় জানো গতিকে তোমাৰ মুখৰ পৰা যি টি কথা ওলাব গতিকে আমি সেইটো আমি সেইটো কথা যদি তুমি খং কৰি যদি আমি যদি সেই মাক বাপেকক যদি বৃদ্ধাশ্ৰমত থৈ আহোগৈ তেনেহ'লে সেইটো কিন্তু এটা ডাঙৰ অপৰাধ গম পাইছা নাই আৰু তাৰ সেইটো আচলতে কৰিব নালাগে একদমেই নালাগে গম পাইছা নাই আমি আমি আমি যিমান পাৰোঁ আমি মাক দেউতাকৰ কথাবিলাক আমি ভাবি শুনি আমি কি কৰিব লাগে তেওঁলোকক শুশ্ৰূষা কৰিবলৈ চেষ্টা কৰিব লাগে বৃদ্ধ বয়সত গম পাইছা নাই
হয় হয়
কথাবিলাক শুনিব লাগে শুনি মেলি তোমাৰ ধৰি লোৱা যদি তোমাৰ ফটোৱাৰ কথা কয় মানে তেনেহ'লে ইমান গুৰুত্ব নিদিলেই হ'ল কথাখিনি
হয় হয়
অ সেই আমি আচলতে সেই বৃদ্ধাশ্ৰমত কেতিয়াও থবগে নালাগে গম পাইছা নাই
অ
বৃদ্ধাশ্ৰমত থৈ দিয়াৰ লগে লগে কি হব তোমাৰ বহুত দুখ পাই গম পাইছা না অন্তৰত বহুত দুখ পায় কাৰণ তেওঁলোকেওতো তোমাৰ সেই সৰুৰ পৰা আমাৰ ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছে হয় নহয় আৰু আমি যদি সেই সময়ত যদি মা অ বেয়া সময়ত যদি আমি যদি তেওঁক সহায় কৰিব নোৱাৰো হয় নহয় শুশ্ৰূষা কৰিব নোৱাৰোঁ তেনেহ'লে আমি কিহৰ সন্তান নহয় জানো গতিকে সেই ক্ষেত্ৰত আমি অকণমান কথাখিনি চাব লাগে গম পাইছা নাই আমি তোমাৰ পিতৃ মাতৃক আমি একদম মানে যিমান পাৰো আচলতে সিমান সহায় কৰিব লাগে গম পাইছে নাই যিমানেই যিমানে আমি সহায় কৰিম সিমানেই আচলতে আমাৰ কাৰণেই ভাল গম পাইছা গতিকে সেইটো আচলতে বহুত বেয়া লাগে এনেকুৱা কথাবিলাক হলে কথাবিলাক শুনিলে
হয়
অ নিজৰ পুত্ৰই নিমেলি মাক বাপেকক বৃদ্ধাশ্ৰমত থৈ আহিছে এইবিলাক কথা শুনিলে বেয়া লাগে আচলতে বহুত বেয়া লাগে এতিয়া তুমি তুমি কি ভাবা মানে সেইটো অ আজিকালি যে ল'ৰা ছোৱালী বিলাকে যে পিতৃ মাতৃক নি বৃদ্ধাশ্ৰমত থৈ আহেগে সেইটো সেইটো ভাল কৰিছে নে নে অতি বেয়া কাম কৰিছে
উম আচলতে কি হয় জানানে এই পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থোৱা কথাটো কেতি কেতিয়াও ভাল হ'ব নোৱাৰে এইটো ভালৰ লিষ্টত নপৰে কাৰণ এইটো মানে এইটো বেয়া উপৰিও বেয়া ইয়াতকৈ বেয়া কাম আৰু একো হব নোৱাৰে
একো হ'ব নোৱাৰে হয়
ভাবি চাবা যেতিয়া এজনী মাকে এটা সন্তান জন্ম দিবলৈ তেওঁৰ গৰ্ভত ন মাহ বা তাতকেও অধিক দিন ৰাখি এটা সন্তান জন্ম দিয়ে তেওঁ সেইখিনি সময়ত যিমান দুখ কষ্ট পায় তাৰ সমান দুখ কষ্ট কিন্তু অন্যই সেই দুখ কষ্ট বুজি নাপাই আচ আচলতে আমি সেই দুখ কষ্টৰ বিষয়ে কৈ আদায় কৰিব নোৱাৰো সেই দুখটো অকল মহিলাসকলে বা মাতৃ সকলেহে বুজি পায় আৰু তাৰ পিছত যেতিয়া তাৰ পিছৰ ষ্টেপ কি হয় যেতিয়া সন্তানটো জন্ম পায় সেই সন্তানৰো কি হয় আমি আমিয়ে এতিয়া ধৰা সৰুৰ পৰা আমিতো বিভিন্ন বস্তু লাগে আমি ঘৰত মানে কৈছো যে আমাক সেইটো বস্তু লাগে বা সেইটো বস্তু লাগে তেতিয়া কি হয় আমি যিটো বস্তু মানে আমাৰ মা দেউতাৰ পৰা বিচাৰো স বস্তু খিনি আমাক দিবলৈ আমাৰ যিজন দেউতা। পিতৃ তেওঁ কি কৰে কপালৰ ঘাম মাটিত। পেলাই আমাৰ যিটো বস্তু বিচাৰো সেই বস্তুটো দিবলৈ মানে নেৰা নেপেৰাকৈ যত্ন কৰি। বিভিন্ন ধৰণৰ কষ্টৰ কাম কৰি তেওঁ মানে সেই কষ্টৰ যি ফল পায়। সেই ফলসমূহ আচলতে আমাৰ কাৰণে এৰি দিয়ে। আচলতে কষ্ট কৰে তেওঁ কিন্তু তেওঁৰ কষ্টৰ ফলটো আল। আচলতে আমিহে উপভোগ কৰিবলৈ পাওঁ কিন্তু তেনে ক্ষেত্ৰত যেতিয়া এজন। সন্তানে মানে কি হয় ম। পিতৃ মাতৃয়ে কি কৰে সৰুৰ পৰা ডাঙৰ দীঘল কৰিলে লালন পালন কৰিলে। তাৰ পিছত যি মানে। বিভিন্ন দামী দামী স্কুলত পঢ়ালে বা বিভিন্ন যি মন যায় তাকে পঢ়িবলৈ দিলে। সন্তানজন যেতিয়া ডাঙৰ হৈ ড্ক্তৰ ইঞ্জিনিয়াৰ বনিব বা বিভিন্ন ধৰণৰ কাম। তাৰ পিছত যেতিয়া সেই স। মানে বিবাহ পাশত আৱদ্ধ হয় বিয়া কৰাই তাৰ পিছত কি কৰে। নিজৰ মাক দেউতাকৰ প্ৰতি মানে অৱহেলা কৰাটো সেইতেতিয়াৰ পৰা আৰম্ভ কৰি দিয়ে। তেওঁলোকে পাহ। যে মা দেউতাই কিমান কষ্ট কৰি তেওঁলোকক ডাঙৰ দীঘল কৰিছে। সেই কথাটো তেওঁলোকে একেবাৰে পাহৰি যায় যি। টো মানে একদম এক্দম বহুত বেয়া কথা সেইটো কেতিয়াও সম্ভৱ হ'ব।
অ অ হ'ব।
এনেকুৱা অক্যকৰ কৰ্ম কেতিয়াও কৰিব নালাগে আৰু। সন্তানে সেইটো কথা ভাবি চাব লাগে যে মানুহ তাক ইমান কষ্ট। কে আমাক ডাৱৰ দীঘল কৰিছে আৰু তুমি কৈছা যে মা দেউতাই। এই বুলিয়ে ভাবি আমাক ডাঙৰ দীঘল কৰি যি বিচাৰো তাকে। কাৰণ যেতিয়া আমাৰ মা দেউতা বৃদ্ধ হব বৃদ্ধ হোৱাৰ পিছত। কি হব তেওঁলোকে নিজে কেতিয়াও কৰি খাব নোৱাৰিব তেওঁলোকৰ। যি শাৰীৰিক অৱস্থা সেয়া দিনে দিনে বেয়ালৈ গতি কৰিব। তেওঁলোক মানে ধৰা যেতিয়া পুৰ্নৰ বৃদ্ধ হৈ পৰিব এটা কেঁচুৱা নিচিনা। হৈ পৰিব সেইখিনি সময়ত যদি আমি মা দেউতা হয় সেইখিনি। সময়ত যদি আমি মা দেউতাক সহায় নকৰো বা মা দেউতাক লালন পালন নকৰো। তেনেহলে আমি এ এজন মহাপাপী আচলতে যদি মা দেউতাক আমি তেনেকা। শুশ্ৰূষা কৰিব নোৱাৰো তেনেহলে আমাৰ। হয় বেয়া আৰু মানে বেয়া কাম একোনোও কৰা নাই পৃথিৱীত। এজন সন্তানে যেতিয়া এনে। এনেুৱা এটা ডিচিশন লয় যে মোৰ মা দেউতাক বৃদ্ধাশ্ৰমত থৈ আহোগে। সেই ডিচিশচন টো লোৱাৰ আগত আচলতে হাজাৰ বাৰ ভাবি চাব লাগে যে মই। কামটো ভাল কৰিছো নে বেয়া কৰিছো কাৰণ পিতৃ মাতৃয়ে ইমান। কষ্ট কৰি আমাক দি ডাঙৰ দীঘল কৰিলে লালন পালন কৰিলে আৰু তেওঁ যেতিয়া। খুতি কৰি খাব নোৱাৰা হ'ল যেতিয়া কাম কৰিব নোৱাৰা হ'ল তেতিয়া। তেওঁলোকৰ বিপদৰ সময়ত আমি হাত আগবঢ়োৱাক চাই কি কৰিছো তেওঁলোকক আমি বৃদ্ধাশ্ৰমত। থৈ আহিছোগৈ আমি তেওঁওলোকৰ কাৰণে মানে একো এটা বুজা হৈ পৰিছো। সেই কথাাটো আচলতে ভাবি চাব লাগে যে আমি কামটো ভাল কৰিছো নে বেয়া।
হয় গতিকে সেইটো এটা তুমি অতি গুৰুত্বপূৰ্ণ কথা কৈছা। এতিয়া আচলতে ইয়াৰ কিছুমান কাৰণ কি গম পাইছানে। তোমাৰ এয়া আমিতো এতিয়া তোমাৰ। নুবুজা নহয় হয় নহয় আমি সোথা বুজি।
বুজি পাওঁ বুজি পাওঁ।
তোমাৰ আমাক আচলতে একো শিকাবলগীয়া একো কথা নাই। আমি নিজে বুজি পাওঁ সকলো বস্তু আমি নিজে চিন্তা কৰি চাব পাৰোঁ হয় নহয়। কোনটো ভাল কোনটো বেয়া আমি নিজে সেইটো বিচাৰ কৰিব পৰা আমাৰ শক্তি আছে। হয় নহয় কিন্তু তোমাৰ সেই তোমাৰ সৰু সৰু পৰা যদি তোমাৰ একো হেৰি নোহোৱাকৈ যদি গম পাইছানে তোমাৰ এক আকৌ যদি তোমাৰ অভাৱ নোহোৱাকৈ আমি যদি মাক দেউতাকে যদি সেই ল'ৰা ছোৱালীক ৰাখে ৰাখে তেনেহ'লে কি হ'ব ল'ৰা ছোৱালী সদায় মূৰত উঠিবই গতিকে কিছুমান ক্ষেত্ৰত আমি অভাৱ অনুভৱো আমি কৰাবলৈ চেষ্টা কৰিব লাগে ল'ৰা ছোৱালী অভাৱৰ মাজেৰে অ অভাৱৰ মাজেৰে দিন কটাবলৈ দিব লাগেয়া তেতিয়াহে আচলতে সেই কি নোপোৱা বস্তুটো সিহঁতে মূল্যটো বুজ
বুজি পাব হয় হয়।
আৰু আচলতে মাক দেউতাকৰ মূল্যটো যেতিয়া মাক বাপেক নোহোৱা হব হেৰাই যাব আচলতে সেই তেতিয়া অনুভৱ কৰা যায় গতিকে এতিয়া পাই থকা অৱস্থাত সেইটো আচলতে বুজা হৈ থাকে গম পাইছ ছে নাই বুজা বুলি ভাবে আচলতে বুমাইছে নাই গতিকে আমি সেইবিলাক আমি মানে সহজতে পোৱা বস্তুবিলাক কোনো একো গুৰুত্ব নিক বিয়া গম পাইছানে গতিকে আমি তোমাৰ সেই মাক মাক দেউতাকক আমি সদায় হেৰি কৰিব লাগে সহায় কৰিব লাগে বিপদৰ সময়ত আমি আমিয়ে থিয় দিব লাগিব মাহ দুটাৰ পিছত আৰু আমি ম মা দেউতাক আমাৰ আমি সেইখিনি কাম কৰিবই লাগিব আমি মা দেউতাৰ যিখিনি ভাল বেয়া সকলো কাম কৰিবই লাগিব শুশ্ৰূষা কৰিব লাগিব গতিকে সেইখিনি আৰু কথাখিনি আজি কেনেকুৱা পালা